হেল্ল'
এই নৱবৰ্ষ, অ' আদৰণি সভাৰ মিটিঙত কিয়
অ' এইফালে গাটো অলপ বেয়া আছিলে তাৰ কাৰণে নগলোয়ে, কি কি কল তাতে?
অ সেই মানে ডিচকাশচন মেইনলি কৰা হৈছে, আমিও ভাবিছো যে তোমাৰ কিবা, আহ বেমাৰ-চেমাৰ হৈছে নেকি, কি কাৰণে আহা নাই
অ আগৰ দিনে বহুত ফাষ্ট ফুড খোৱা হৈছিল, তাৰ কাৰণে পেটৰ বিষ আছিলে।
উম। ত মই সেইকাৰণে, আহ মানে কৰ কি ধৰ, কি কি কৰা যাব, খানা কি কি হব, কিমানকে পইচা তোলা হব, ধৰ কোনে কি কি কৰিব।
অ' পিছে কিমানকে পইচা চলিব কলে?
পইচা এবাৰ আঢাইশ কে টোলা হৈছে।
এ ইমান বেছি।
নবাৰ মানে অলপ ভালকে কৰা বুলি হেৰি কৰা হৈছেতো।
সেই যোৱ মাৰ দেখোন দেৰশ টকা লৈছিলে।
উম আৰু বহুতে নাহে নাহ সেইটো
অ এইবাৰ আমাৰ বেচৰ বা কেইজন যাব?
আমাৰতো ধৰ গোটেই কেইদৱজনে যাব‌, চিনিয়ৰ কিটি।
জুনিয়ৰ, আহিব নে নাহে তাহোন?
অ অহা কথাটো কৈছিল, গোটেইকিটি অহা কথা কৈছে।
বাহ, এবাৰ দেখোন ভালে ইন্টাৰেষ্ট লৈছে।
উম। আৰু খানাত, খানাত এ মেইনলি বিৰিয়ানী, ধৰ হেৰি কৰা হৈছে। চিকেন আ আৰু ধৰ নন ভে আৰু ভেজ দুয়োদুটা আছে মানে। কিছুমান টিচাৰে নাখায় ন।
উম, অ আৰু যে, ছাৰে যে কৈছিলে এইবাৰ বোলে, কি বোলে পুচকাৰ বোলে চল দিব, পানী পুৰ কি হল?
নহয়, সেইটো নিমিলে।
উম, সেইটো হোৱা কথা। আৰু ৰিফ্ৰেছমেণ্টত কি কি থাকিব?
কফি, সেইবোৰ যোগাৰ কৰা হৈছে, ব্ৰেড
উম।
তাৰপাছত কেক ধৰ, কেকটোতো লাগিবই।
কেইবাৰ গ'লে?
হেৰি মানিলা কৈছো।
অ'। এই চকলেটো কৰিব পাৰিলে হয়।
উ, ত' ভানিলাটো অলপ দামো বেছি না।
উম।
চকলেতটো অভিয়েচ টাইপ হয় যায়, আৰু বহুতে ভাল নাপায়। মই সঁচা কলে মইওঁ ভাল নাপাওঁ চকলেট ফ্লেভাৰটো ইমান
হে চকলেট ফ্লেভাৰ চোন টেষ্টি হয়।
এ, তিতা তিতা লাগে কেতিয়াবা
হে। হে, সবাই টেষ্ট টেষ্ট বেলেগ ভাই।
আৰু তুমি কম্পিতিছন পাৰ্তিছিপেত ।
কি কি কম্পিটিশন হব?
কবিতা যদি দিব খোজা। খেল মেইনলী হা, আ,
হা।
চ' থাকিবা তুমি।
অ', মইতো ভাবছো খেলটো থাকিম আৰু এটা ডেন্স দিম বুলি ভাবিছিলো আৰু, আৰু লগৰ আৰু কেইটান মানে ছোৱালীয়ে দিব চ', গ্ৰুপ ডান্সটো দিম। আৰু কবিতাটো তুমিয়ে ভাল লিখা, ময়ে কবিতা লিখা
খেলটো মানে খেলটো চে-চিনিয়ৰৰ কাৰণে ইমান নহয়, জুনিয়ৰৰ কাৰণে।
সেইটো কাৰণেটো থাকিম। মুজা ল'ব লাগিব অলপ।
উম, হয়, শীত ওলাই তাৰপিছতে তাতে লিখা থাকিব ক'ৰ, কি, কৰিব লাগে সেইটো। হয়তো, পাৰ্টিচিপেট কৰিব লাগিব পাৰে।
এই নকৰোঁ।
যদি লিখা থাকে, ছিনিয়ৰৰ লগত ডেন্স কৰিব লগা হ'ল।
সেই তাতে বহুত চিনিয়ৰ আছে, বেলেগে কৰিব দিয়া।
মাতিলে, মাতিলেতো যাবই লাগিব।
সেইটা বেলেগ কথা। আৰু এইবাৰ বেছিকে টিচাৰ লগত ডান্স কৰিব লাগিব, আমাৰ টি কৰিব লাগিব ন?
অ', অ', আৰু আ, তুমি হেৰি এনকৰিং কৰিবা নেকি?
এংকাৰিং আৰু কোনে, কোনে ক'লে কৰিব বুলি?
এংকাৰিঙৰ কাৰণ দুজনে হ'ব, বেছিতো নালাগে ইমান।
অ', ল'ৰা আমাৰেই ডিপাৰ্টমেন্টৰ এজন কৰা কথা কৈছে।
অ', বাকী ছোৱালী বেলেগ কোৱা নাই?
নাই, নাই এজন ল'ৰা আৰু এজন ছোৱালী মানে সেনেকে দিয়া হৈছে।
উম, এনে কৰিব পাৰিম মই। প্ৰব্লেম নাই। তুমি কি, কি কৰিবা সেইটো কোৱাচোন?
মই ইমান মানে এৰিবোৰত নাই, মানে মেইন আমি প্লেনিং কৰি আছোঁ ত' কেনেকে, কোনটো, কি, কি কৰা যাব।
কিয়? তোমালোকে নে ডিচকাচ কৰিব শুনিছিলোঁ ডেন্স কৰিব বোলে।
নাই, মই ডেন্সত নকৰোঁ মই।
কিয়? চিনিয়ৰ হয়, কৰিব লাগে।
বাকী কেইজনে কৰিলে ধৰক গ্ৰুপ ডেন্স এনেকুৱা
ইচ
আৰু চাজেচনো আমি লৈ আছো ধৰ ক'ৰ কি আৰু কৰিব পৰা যায়, তুমি কোৱা আৰু কি খেল নাইবা আৰু কি এক্টিভিটি ৰাখিলে ভাল।
উম আৰু আন্তক্ষৰী টাইপ ৰাখিব পাৰি, চিনিয়ৰ জুনিয়ৰৰ মাজত
অ', এইটো পাৰি, কিন্তু মানে টাইমৰ ধৰ বেমান নাই।
উম
মানে এনেকাকে হ'লে ধৰ উম, মানে এনেকাকে ধৰ সকলোকে নামাতি ধৰ কেইজনমান এনেকে মাতিলে কম টাইমতে হৈ যাব।
উম হয়
আৰু হেৰিবোৰ বনাব লাগিব ন আৰু ডেক'ৰেচন গোটেও কৰিব লাগিব।
অ', ডেক'ৰেচনৰ কাৰণে নে কি কি চুজ কৰিলে?
ডেকৰেচনৰ কাৰণে বেছি নানো মানে বেলুন আৰু
অ' ইটো লিখাটো কি, কিনি আনিব নে বনাব?
এইটো বনাই লোৱা হ'ব, কাগজত।
অ' তেন্তে আছোঁ মই।
অ', কৰিব পাৰিবা। তুমিতো ভালে সেইবোৰত।
সেইবিলাক কৰিয়ে ভাল লাগে।
আৰু ধৰ ৰুমতোটটো প্ৰজেক্টৰটো আছে চ' সেইটোতে দেখা প দেখাব পৰা যাব।
উম।
ইনভিটেশ্যন কাৰ্ডবোৰো বনাব আছে।
অঁ। ইনভিটন কাৰ্ডবোৰ কি প্ৰিন্ট কৰিব নে হাতেৰে বনাবা?
এইটো প্ৰিন্ত ন কৰো মানে মোবাইলতে পঠাই দিওঁ।
অ'
চব-সকলোতে মোবাইল আছে, উম, আৰু মো মোবাইলতো আছেই সকলোৰে।
উম।
বাকি টিচাৰবোৰে পাঁচশকে দিয়া কথা কৈছে।
ইমান কম?
উম।
কমেও হাজাৰ-দুই হাজাৰ দিব লাগিছিলে।
নাই ইমান নিদিয়ে বোলে আৰু ডিপাৰ্টমেন্টৰ ফালৰ পৰা এইটো এক্সট্ৰাকে দিব মানে সেইটো, পাঁচ হাজাৰ টকা ডিপাৰ্টমেন্টে খালি।
অ' তেন্ত অলপ- চলপ চলিব।
উম। ৰুমটো সেই হলটো ঠিক কৰা হৈছে।
অ, দিয়া ভালে হব আৰু এই কি কয় জুনিয়ৰ বোৰে কি কৰিব একো নাম দিছে ন নাই?
তেওঁলোকে দিয়া নাই তেওঁলোকে মানে প্ৰপয়াৰ এসপ্তাহৰ ভিতৰত তেওঁলোকক কৈছো যে দি দিবা ক'ত কি কৰা আমাৰ মিলাব লাগিব ন।
উম।
মিলাব আছে তাৰপিছত লিজ বনাব আছে, ৰেডি কৰিব আছে বহুত কিছু কাম আছে দিয়া।
তুমি সেই গ্ৰুপটোত এড হৈ ল'বা।
অ' কৰি দিবাচোন এড।
অ' ঠিক আছে মই দিম আৰু আহিবা কালি মে অলপ প্ৰেপেচনৰ কাম হ'ব।
অ' কালি কেইটা যাবা চবে?
তুমি মানত আহিবা পাৰা
বাকী কেইটা কেইটাত যাব?
টাইমতটো দহটাত দিলে চাৰে দশটা বা এঘাৰটাত আহিব টাইমত।
এ' তেন্ত মই ইমান সোনকালে যায় কি কৰিম?
কোৱাতটো ভাল কাৰণ দহটাত দিলে যদি দহ চাৰে দহটা এঘাৰটা থখে গতিকে এঘাৰটাত যদি দিওঁ এক চাৰে এঘাৰটা বাৰটা আহিব
উম সেইটো হয়। আৰু বাকী কেইটামান ডিপাৰ্টমেন্টৰ কথা পাতিলে কে
উম, অহ বিজ্ঞানৰ হৈ গ'ল নেকি আৰু গণতে কৰিছে। বাকী আৰ্টছৰ ফালৰ পৰা সমাজ বিজ্ঞান আৰু জিঅ'গ্ৰাফিয়ীয়ে কৈৰিছে
উ তামাৰ তাতো বহুত ভালকে কৰে তামি আৰু যি পইচা তোলে
উম
একজনৰ পৰা পালে নশ টকাকে
তেওঁলোকৰ পইচা আছে
আমাৰো কমতে কৰিলে ভাল
নাই এইটো পইচাটো ইমান বেছি কৰি মোৰ হিচাপত লাভ নাই ইমান টকা দিয়াটো ধৰ সকলোৰে বাবেতো সম্ভৱ নহয় না
উম
সকলোৰে এইটোত চাব লাগিব
উম
নশ টকা কৰিকে যদি আধা কেইজন মানে দিয়ে তাৰপৰি আঢ়াইশ কৰি সকলোৰে পাৰ্টিচিপেশচনটো কৰাটো ভাল
সেইটোয়ে এই বেছিভাগে নোৱাৰিব ইমান টকা কলে হয়ততো পাঁচ ছয় জনেহে পাৰিব
উম ছাৰা হ'লে ছাৰা সকলেও সেইটোও কয় যে বেছি কৰা ঠিক নহয়। সকলোৰ টো চাবা লাগিব।
সেইটোৱে। তাৰ ড্ৰেছটো কথাই এইবাৰ ছোৱালী বিলাকৰ মেখেলা আৰু ল'ৰা বিলাকৰ বোলে ধুতি কুৰ্তা হয় না।
হম।
সিবাৰ কিন্তু বনিয়া হৈছে ধুতি কুুৰ্তা পৰাটো ধুনীয়া লাগিব পৰিলে।
অঁ সেইটো হয়, আৰু অলপ হেৰি টাইম লাগিব সকলোৰে।
কিয়।
ধুতি কুৰ্তা মইতো-মইতো ন নাজানোৱেই ধুতি কেনেকে পৰে।
সেইটোৱে ঠিক হৈছে অলপ শিকিব লাগে।
উম- উম। অঁ বাকী আহিবা তুমি।
অঁ যাম কালি যাওঁ আৰু বাকী চাও ডিচকাছ ব আৰু কৰিব আছে।
আৰু বেমাৰ ভাল পালা।
বেমাৰ এ ঔষধ খোৱাতে অলপ চলপ ভাল পালো। ঠিকে আছে চাও। কেইদিন মান আৰু ফাচ ফুদ বাদ দিব লাগিব মোৰ।
আচ্ছা দিয়া ৰাখোঁ দিয়া মই মানে বেলেগকো ফোন কৰিব আছে আৰু।
অঁ দিয়া তেন্তে কৰা।